হেল্ল, হেল্ল। ' অ ভালে আছে নে
হয় হয় ভাল, আপোনাৰ ভালনে?
উম ভালেই। ঘৰতে আছে নে?
অ অ আছে।
অ খোৱা বোৱা কৰিলে? উম ভালেই। খোৱা-বোৱা কৰিলে নে?
খোৱা নাই আৰু খামহে আৰু।
অ অ, চ। আহ।
ছোৱালী ঠিকে আছে? উম ভালেই, তাৰ পিছত এতিয়া কি-, উম। চ কিবা হেৰি এইটো কিবা ব্যৱসায় - চেৱসায় কৰিছে নে কি, এনে এনেই আছে?
হয় ব্ৰইলাৰ ফাৰ্মখন খুলিছোঁ।
অ ব্ৰইলাৰ, কিমান দিন হৈছে? ব্ৰইলাৰ কিমান দিন হৈছে? ছে।
এ এক কেজি মান হৈছেগে আৰু।
অ অ। খোৱা বোৱা কিহেৰে কৰিলে?
মোৰ ছাগলী আছে, তাৰিছত গৰু আ আছে। তাৰছত এনেকে আৰু আচাৰ গাহৰি পুহিছো দুটা। উ তাৰ পিছত আচাৰ ব্যৱসায়ও কৰো আৰু সৰু সুৰা কিবা কিবি কৰি আছো আৰু ঘৰতে আৰু। অ অ ঠিকে আছে। মানে কি বেছি ডাঙৰ কাম কৰিব নোৱাৰো ন। ছোৱালীজনী সৰুহে আছে যে, ছোৱালী ডাঙৰ হ'লে ইটা কৰিব পাৰিম আৰু। কিবা এটা সৰু-সুৰা। ইটা ঘৰে আৰু কৰি আছো এ আচাৰ বনাইছো আম মৰ আচাৰ, খাৰলি আচাৰ, খৰিচা আচাৰ তেনেকে বনাইছো আৰু। ৰসদৈ, কৰদৈ এনেকে হা কি কলে?
জনৰ ভালনে?
অ ভালেই ভালেই, আপোনাৰ মানুহজনৰ ঠিকে আছে।
ঠিকে আছে, ঠিকে আছে, অলপমান খজুৱতি হৈছে।
হেল্ল'।
ছোৱালী স্কুল বন্ধ দিলে নে? অ হেৰি ছোৱালী এইবাৰ কিহত পঢ়ি আছে ন?
এইবাৰ তাই ছেকেণ্ড ইয়েৰ।
অ মোৰ ছোৱালীজনী একো খাবলৈ-ববলৈ মনেই নকৰে, ভাত পানী খাবলে মন নকৰে আজিকালি।
অ পিঠাগু়ি খুৱাবচোন।
হা?
পিঠাগুড়ি খুৱাব ঢেঁকীত খুন্দি।
অ'। আজিকালি ল'ৰা ছোৱালী পিঠাগুডৰি নাখায়। হ'লেও ট্ৰাই কৰি চাম বাৰু পিঠাগুৰি। একোৱে খাবলৈ মন নকৰে। তাকে অটছ অকমান বনাই আছোঁ। অ' তাক তাকে বনাই আছোঁ।
বল শক্তি হয় তেতিয়া।
খাবলে আজিকালি মনেই নকৰে, ভাত পানী বা ধৰি লৈ অকল খেলা
বাহিৰা বস্তুবোৰ খাই থাকে যে সেইকাৰণে মন নকৰে চাগে।
তাকে বাহিৰা খাবলৈ নাপায় বাৰু।
দৰৱ দিওঁ বাৰু আহিবচোন বাৰু।
ঠিক আছে বাৰু। তাৰপিছত আৰু হেই বাকী, অ' আছে। আপোনাৰ?
অ' আছে আছে।
আপুনি হেৰি গোটত আছেনে?
হয় হয়। আত্মসহায়ক গোটত আছোঁ মই। আপুনি আছেনে?
হেজাৰটো পালেনে আপুনি?
হয় হয় নিশ্চয় পালোঁ। দহহেজাৰ টকা কাৰে ডাঙৰ এখন দোকানো খুলি ল'লোঁ, দুৱাৰ মুখতে।
দহহেজাৰটো পালেনে?
হেল্ল'। আপোনাৰ নেটৱৰ্ক নাই নেকি, অনুগ্ৰহ কৰি নেটৱৰ্ক থকা জেগাতে যাওকচোন।
হেল্ল'।
সুন্দৰ আপোনাৰ ক
হয় হয় শুনি আছোঁ। হেল্ল' হয়।
অ' আপুনি মোৰ কথাখিনি শুনিছে?
শুনি আছোঁ, হয় শুনি আছোঁ। হয়। হেল্ল'। আপুনি নাই শুনা নেকি বাইদেউ?